হেল্ল'। এনে হৈ আছো। তুমি?
হেল্ল'
অ কি কৰি আছ?
আছো এনেই, তুমি কি কৰি আছা?
মই এ এনে
আহ ভাত খালা।
উম খালো তুমি খাইছা।
অ খাইছো কিহেদি খালা ভাত।
কি দি খাইছা ভাত?
দালি
অ ময়ো দালি দি খাইছো, দালি আৰু কণী।
অহ মই দালি আৰু আলু ভাজি
অ
তোমালোকৰ ঘৰ ক'ত আছিল?
বৰপেটা।
উম। বৰপেটা হেৰি অ কিবা কিবি মানে মানে মই যোৱা নাই তাত চাৱাও নাই বৰপেটাত কি কি আছে মানে কি মানে তাৰ বিষয়ে অলপ কিবা জানা নেকি তুমি?
বৰপেটাৰ বিষয়ে মানে বৰপেটাৰ হেৰি আছে ডাঙৰ ডাঙৰ কলেজ আছে মানে পুৰা হেৰি উম মানে মাধৱ চৌধুৰী এম চি কলেজ আছে আৰু গাৰ্লচ কলেজ আছে আৰু হেৰি ল কলেজ আছে আৰু প্ৰাইভেটতো বহুত কলেজ আছে প্ৰাইভেট কলেজ মই মানে গাৰ্লছ কলেজত পঢ়িছো ভালে উম তাতে আৰু বৰপেটাত এখন পাৰ্কো আছে হেৰি হেৰি বৰপেটা হেৰি ডি টি অফিচ যে আছে ডি টি অফিচৰ লগত
এই
ডাঙৰ এখন পাৰ্ক আছে আমি তাতে বহি থাকিছো যাই কেনে কলেজৰ পৰা
অহ
ভাল লাগে আৰু
উ মই চোৱা নাই এনে চবৰ মুখৰ পৰা শুনি থাকো মানে বৰপেটাত এনে কিবা কিবি আছে বুলি কিন্তু যোৱা নাই মই চোৱাও নাই বৰ পেটা
তোমালোকৰ হাজোত কি কি আছে?
আমাৰ হাজোত হেই হেৰি মাধৱ মন্দিৰ আছে মন্দিৰ আছে কেইটামান মানে বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে চাবলৈ মাধৱ মন্দিৰ আছে তাৰপিছত আছে আহ হেৰি আৰু কেদাৰনাথ মন্দিৰ আছে তাৰপিছত সেই আৰু সেই আছে এটা পুৱা মক্কা যে পাহাৰ আছে সেইটোতো আমাৰ বেছি ভাগ মানে মুছলিম মানুহ বিলাক যায় মুছলিম সম্প্ৰদায়ৰ মানুহ বিলাক বেছি যায়। তাৰমানে যাতে আমি যদি কিবা এটা মনৰ আশা থাকে তোমাৰ তুমি সেইটো মনৰ আশা লৈ কেনে তুমি যাই কিনে কিবা দান চান কৰিব পাৰা বা এনেও তুমি কিবা এটা মানে হেৰি সিহঁতক সহায়ো কৰিব পাৰে তাতে মানুহ থাকে না সিহঁতে আৰু তুমি আৰু কিছুমানে নামাজ চাবৰে যায় কিনে
অ
মানে সেনেকোৱা আৰু আৰু পাহাৰটোত মানে মানে সেই তুমি যদি উ খোজকাঢ়ি উঠিব। পৰা আৰু মানে গাড়ী দি উঠিব পাৰা খোজকাঢ়ি উঠিলে তোমাৰ অলপমান বেছি দূৰ হয় কিন্তু তুমি এ পকী কিন্তু পকী ৰাস্তা মানে পাহাৰটো আৰু ওপৰৰও পৰাৰত যদি তুমি চোৱা।
পোৱা মক্কা ত ভালে পাইছো যাই কেনে মানে হেৰি পোৱামক্কা মেলা হৈছিল মেলাত গৈছিলো।
অ মেলাত তো বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে তোমালোকৰ।
উম অ আৰু বৰপেটাটো বৰ। কোৱাচোন।
অ অ, পাহাৰটোৰ ওপৰত উঠি এনে একেবাৰে মানে যিটো। তোমাৰ প পুৱা মক্কা মানে যিটো কি কি শৰীপ বুলি কয় যো। ৰত মানে ঘৰ যিটো মানে এটা সেই দুত যায়কেনে তাৰ ওৰৰ পৰা তুমি তল ফালৈ চাবাচোন কি এটাাত। ধুনীয়া এটা পৰিৱেশ দেখা যায়, সেউজীয়া সেউজীয়া পুৰা। এটা ধুনীয়া মানে পৰিৱেশ আৰু। এনেক বৰ দুুনীয়াৰ গছ গছনি আছে পাৰটো।
আছে। দৌলত উৎসৱ হয় যে তা'তে অহা- দূৰৰ পৰা গুৱাহাটীৰ পৰা নলবাৰীৰ পৰা চব জাগাৰ পৰাই মানুহবিলাক যায়।
উম' উম' আৰু তোমালোকৰ সেই যে আছে বৰপেটা এৰি কিনে কি কয় সেইটো-
উম' আৰু এখন নদী আছে ডাঙৰ বিকি নদী কৰা কমৰ বিৰি। আছে বৰ ধুনীয়া ইমান ডাঙৰ। মস্ত ডাঙৰ।
আৰু যেতিয়া আমাৰ এইটো যে ৰাস হয় যে- তেতিয়া তোমালোকৰ সেই হাউল হাউলিত অ হাউলিত বহুত ডাঙৰকে হয় ন'।
অঁ সেইটো বহুত পুৰণা। এতিয়া এইবাৰ ৰাস হ'লে কিজানি- অঁ এইটি এইট- ন' আশী আশী আশী বছৰ ধৰি হৈ আছে।
উম' হম হম বহুত পুৰণা। আৰু বহুত ডাঙৰকে হয় ন' উম এনেকৈ শুনা পাইছো ৰবা। কিন্তু যোৱা নাই।
অ উম' আহিবা কেতিয়াবা অ' অ'
উম' উম' আৰু তুমি- তুমি কেতিয়াবা আমাৰ সেই যে ওচৰৰ বুলি কয় গাঁও গাঁৱত তেতিয়া- ক'বাত গৈছিলা নেকি? মানে সেনেকুৱা-
অঁহ গৈছিলো। হেৰি মোৰ ফ্ৰেণ্ডৰ ঘৰ আছিল ওচৰত। তা'তে গৈছিলো ধুনীয়াা।
অঁ আমাৰ উম' আমাৰ- ঘৰটো মানে সিফালে আৰু ওচৰতে। মানে যাতে আমি নাওঁত- যাব নাওঁত গ'লেতো বহুত ভাল লাগে। তেতিয়া মানে- এইবিলাক পৰিৱেশ এইবিলাক চাই থাক চাই চাই কেনে যাওঁ আমি তেতিয়া মানে- চাই কিনে বহুত ভাল লাগে আৰু। আৰু আমাৰ সেইফালে গাঁৱলীয়া হে- পৰিৱেশ দিলে। মানুহবিলাক কষ্ট কৰি কিনে জীৱন হেৰি কৰে কিন্তু বসবাস কৰে। কিন্তু মানে- এনেই পৰিৱেশ বিলাক ভালেই আৰু মানে এনেকুৱা।
অঁহ উম' মই ভালে পাইছো যাই কিনে এইবোৰ মানুহবিলাক ভাল। মানে ওচৰত মানুহ বিলাক দেখা পালে ধূনীয়া কৈ মাতে ধুনীয়া পৰিৱেশ আৰু। মানে গছ-গছনি বিলাক হৈ থাকে ওচৰত গাড়ীও চলে। তেয়া পানী নাথাকে নদীত উম' তেতিয়া গাড়ী বিলাক চলি থাকে ধুনীয়াকে। আমাৰ- ফ্ৰেণ্ডৰ ঘৰত যে গৈছিলো গাড়ী দিয়ে গৈছিলো।
মানে যদি পানী থাকে পানীৰ পিনে নাওঁ যাব। উম' উম' পানীৰ পিনে- নাওঁ থাকিব আৰু পানী যদি শুকাই যায়। তেতিয়া মানে চালে চাওঁতে যায় সেনেকুৱা এতিয়া।
অ আমি ট্ৰেভেলাৰ গৈছিলো ধুনীয়া ডাঙৰ গাড়ী। সেইবিলাক পুৰা বালিৰ মাজত ধুনীয়াকে যায়।
উম' উম'
উম'
যাবা আৰু একদিন মাজতে সোমাই পেলাই আৰু এবাৰ- ফুৰি আহিবা।
অঁ তোমালোক তো তুমিও আহিবা। উম' উম'
উম' উম' যাব লাগিব। আমাৰ তা'তে যে আমি যে য'ত আমাৰ ঘৰ তা'তে পুৰা মানে দ্বীপৰ দৰে বুজি পাইছা না মানে চাৰিওফালে একদম নদী ব্ৰহ্মপুত্ৰ নদীৰে- আগৰি আছে। মাজত মানে আমাৰ ঘৰ বিলাক মানে মাজত একদম পুৰা আমি দীপত এটা বাস কৰি আছো। কৰি আছে হেনুকা একদম জাগাটো আৰু আমাৰ কিন্তু। গাঁৱলীয়া সে হলে মানে আমাৰ চব্জি বিলাক যে আমি খাওঁ যে চব্জি গিলা কিন্তু একদম পুৰা ফ্ৰেছ মানে এ ধৰি লোৱা এ তেতিয়া গছৰ পৰা উঠাই কিনে তেতিয়া তেতিয়াই খাওঁ লগে লগে আৰু ইমান সাৰে়দি নহয় মানে অ এ ঘৰত মই মানে সাৰ যে বনামি অ অ ঘৰুৱা সাৰ বনাই কেনে তাতে দেও আমি খেতিত দেও দি কিনে সেইবিলাক সাৰৰ বস্তু বিলাক খাওঁ সেইকাৰণে চা স্বাস্থ্যৰ কাৰণে ভাল আৰু যিবিলাক হোন
উম আৰু পোৱামক্কা মাধৱ মন্দিৰ যে আছ যে মাধৱ মন্দিৰত গেছিলা না তুমি মই গেছিলো।
অ' মাধৱ মন্দিৰত গৈছিলো কেদাৰনাথতো গৈছিলো
অ 'মাধৱ মন্দিৰত গেছিলো পুৰা এটা মান চিৰি আছে হে হেৰি। উলিমে বাগৰি বাগৰি উঠব লাগে উঠি কেনে চাব লাগে চাইছো আমি ধুনীয়া।
দুনিয়াৰ দূৰ দূৰণিৰ পৰা মানুহগিলাক যাই থাকে আৰু দৰ্শন কৰি থাকে তাত। এ সেই বহুত বছৰ। পুৰণা হয় মাধৱ মন্দিৰটো
বহুত মানুহ আহে তাতে
অ'
আৰু তাতে যে এটা সেই আছে মাধৱ মন্দিৰত বহুত আগৰে মাছ গিলাছ মাছ। এইবিলাক বহু কাচু বহুত পুৰণা সেইবিলাক মানে তুমি কিবা এটা খাদ্য বস্তু লৈ যাবা। আৰু মাছ বিলাক মানে দি থকা হয় নাই কাকো আগুৱাই গুৱা মানে চালে কাষৰ পৰা চালে আৰু ভাল লাগে আৰু। উম। তোমালোকৰ তাতে মানে এটা কিবা হেৰি আছে এটা দলং আছে ন বৰপেটা বহুত। ডাঙাৰ এটা দলং আছে।
অ 'কৰাৰ গ্ৰুম ব্ৰিজ
অ' অ' কৰগ্ৰম ব্ৰিজ অ সেইটো আৰু আৰু এটা নদীও আছে পানী কিবা দুটা কালাৰৰ হয় বোলে।
অ' এটা ফালে হেৰি উম, চাফা পানী যায় আৰু এটা ফালে লেতেৰা মানি যায় এক একেইখন দলঙৰ তলেদি যাব কিন্তু দুখন ভাগে ভাগ হৈ যাব, চাত তাতে আৰু মানুহে চাই থাকে মানে এনেকে কিয় হয় এনেকে কিয় যায় অ 'পুৰা আচৰিত।
উম তুমি কেতিয়াবা হেৰিত গেছিলা নিকি? মানে অসমৰ বাহিৰত ফুৰিব গৈছিলা নিকি?
অসমৰ বাহিৰত গেছিলো শ্বিলঙত
অ '
বহুত ভাল লাগে আৰু পাহাৰ গিলা আছে অ' পাহাৰে চাব লগা পাহাৰে আৰু পানী পাহাৰ পাথৰ এইগিলাই ফুৰিছোঁ আৰু লগত। মানুহ ধুনীয়া ভাল লাগে পৰিৱেশটো ইমান সেউজীয়া সেউজীয়া পৰিৱেশ।
উম -উম আমি একবাৰ সেইত গেলো মানে ময়ো শ্বিলঙত গৈছিলো এই হেৰি যে আছে ডাউক আছে তাৰ ভিতৰত তাতো বটিং মানে সাঁতুৰিব পাৰি হৈনা লাই জেট বিলাক পিন্ধি কিনে তাতে নামিছো নামি কিনে সাঁতুৰি ত মানে ইমান ভাল লাগে মানে একদম পুৰা পাহাৰৰ মানে। তলত মানে সেনেকুৱা তলত এটা বিলৰ দৰে অলপমান জোগাত পানী থাকে সেই পানীতটোত নামি কিনে বহুতো মানুহে নামে নামি কিনে হাততে থাকে ন ভাল লাগে ন ডাউকি বুলি কয় শ্বিলঙত
আৰু আমাৰ বৰপেটাত হেৰি কৰিব পাৰি জানানা পেৰাশুট কৰি উৰ্বকাৰী ওপৰিদি জানাানা
ধুনীয়া ভাল লাগে আৰু উম পাৰি
আহ
আহিবা কেতিয়াবা অ আহিলে আহিলে দেখা পাবা দিয়া ভাল লাগে আহিলে
উম উম উম চাব লাগিব
উম সিবা
অ হ'ব দিয়া তে
হ'ব দিয়া